হেল্ল, অ', ভাল, ভাল। তোমাৰ?
আছোঁ, আৰু।
চাহ, তাহ খালা?
চাহ, খামহে ৰ'বা। তুমি খালা?
অ', মই খালো ৰবা।
উম, উম, ঘৰতে নে কি?
অ, ঘৰতে। চাৰিওফালে বানপানীয়ে ক'ত যাবা আৰু?
সেয়েতো ওলাবই নোৱাৰা হৈ গৈছোঁ।
চব বানপানী নোৱা, নোৱা জাগাতো বানপানী হ'ব ধৰিছে।
কি হ'বা ধৰিছে, এই গিলা।
ৰ'দ দিলেও ৰ'দ। বৰষুণ দিলে বানপানী।
তাকেইটো, বাপৰে বৰষুণটো এ, ৰাতিপুৱা ছয়টা বলৰ পৰাই দিব আৰু গধূলিয়ে চাৰে তিনিটা মানৰ পৰা দিব।
আৰু যি ডাল বৰষুণ দিব, বাপৰে, বাপ।
এক লাগে একদম দিয়ে নহয়, প্ৰতিদিন চাৰি ঘণ্টাকৈ।
অ, তো, পানী নহয় কি হ'ব।
সেইটো, চাৰিওফালে গুৱাহাটীত পানী, পানী ভত তোমাৰ মানুহ মৰব দিছে।
এনে তোমাৰ এই তাতছে গোৱা বিডছ-চিচতে যাব পাৰি। গোৱা-চোৱা জাগা নিচিনাত।
তাতো অ, তাতো গৰম মষ্ট।
এ, তাতে আকৌ
পাৰি এনে যাব। উম, তোমাৰ সেই। কি কয়, ক'ত ফুৰিব যোৱা নাই তুমি?
ফুৰিবতো তেনেকে যোৱাই নাই বে। মাজতে আইতাতৰ ঘৰত গৈছিলোঁ, তাৰ পৰা আহিলোঁ।
ক'ত, ক'ত গৈছিলা?
এ, ন, পেহীহঁতৰ ঘৰত গৈছিলো, নগাওঁত গৈছিলো।
ক'ত?
নগাঁওত।
অ, নগাঁও। ত, মাৰ্ঘেৰিটা লৈ যায় পাইছা, মাৰ্ঘেৰিটা লি
মাৰ্ঘেৰিটা গৈছ গৈছিলোঁ, গৈছিলোঁ, হেৰি মা তাৰ পেহীকৰ, পেহীহঁতৰে কাৰোবাৰ ফেমিলিৰ ৰিং চেৰিমনী এটা আছিলে না, মাৰ্ঘেৰিটাত কইনা।
অ,
ত, গৈয়ে তালৈ একদম, আপাৰ আছামৰ পৰা ফুৰি-চুৰি আহিলোঁ আৰু।
কেনেকুৱা হয়, জেগা বিলাক এনেই?
গুৱাহাটীৰ নিচিনাটো নহয়েই, আণ্ডাৰ ডেভলপ বহুত।
অ, ভাল লাগে এনে।
ফুৰিব যোৱা হিচাপত ভালেই লাগে। কিন্তু থাকিব নোৱাৰি সদায় তাৰে ঠেকু' মেকু' জেগা বিলাক অলপ ৰাস্তা, ৰাস্তা।
ওম অঁ। বাইদাৱে তোমাৰ হতৰ তাতে ৰথ যাত্ৰা হৈ আছে ন?
উম, উম্, আহিব পাৰা চোন তুমি, কিয় অহা নাই?
কেইদিন আছে আৰু?
কালি অহাকালি লাষ্টযেন পাওঁ! মই গৈছিলোঁ কৰণৰ লগত পৰহি।
অ', আমাৰ যাব নোৱাৰি ৰ'বা আমাৰ এই কোনোবা মানুহ মৰিছে।
অ অ।
সেইকাৰণে যোৱা নাই। নহলে গ'লো হয়।
তাকে, তাকে,
কি হৈ আছে নো ইয়াতে?
তোমাৰ এনেই হেৰি কীৰ্তন হয় ভ-ভ-ভগৱানৰ। নাম কীৰ্তন তেনেকুৱা। খোৱাই তাৰপিছত ৰাতি।
অ অ, ৰাতি কিবা খোৱাই ও তাতে?
অ', ভা তোমাৰ এই আবেলি খিচিৰি খুৱাই, ভোক খুৱাই ৰাতি আকৌ তোমাৰ ভাত চাত
অ। অঁ অঁ।
তেনেকুৱা আৰু। মোৰতো একেবাৰে এই গৰমৰ বন্ধকেইটাত গোৱা চোৱাৰ ফালেহে যাব মন যায় আছে।
অ পাৰি যাব গোৱাত বেছি খৰছ নাই। নহয়, ছয় সাত হাজাৰ মানত হৈ যায় বোলে।
অঁ গ্ৰুপত যদি যোৱাতে কমতে হৈ যায়।
অ অ।
তেনেকুৱা আৰু বাকী। নে গো গোৱাৰ কথা ওলাইছে যদি অলপ গোৱাৰ কথাই পাতোঁ নেকি?
অ কোৱা।
এনেই তো তোমাৰ যেনে গোৱাটোতো অকল তোমাৰ পাৰ্টি কৰা বা তোমাৰ বাবেই নহয় ন সেইটো তোমাৰ ইয়াৰ ইতিহাসো আছে দিয়কচোন যেনেকে আমাৰ অসমৰ ইতিহাস আছে সংস্কৃতি আছে। তেনেকে তাতেও আছে তোমাৰ গীৰ্জা আছে লগত প্ৰাকৃতিক সৌন্দৰ্যও ভাল তাৰে, লগতে তোমাৰ জল জলৰো তোমাৰ পানীৰো যিটো তোমাৰ এটা মানে পানীৰ কাৰণে জনা যায় দিয়াচোন গোৱাটো। ৱাটাৰ, মানে তাতে ৱাটাৰ ৰাইটছেচ আছে, লগতে তোমাৰ আটিত- ছৰ বাবেও মানে পৰ্যটকৰ এটা প্ৰথম পছন্দ আৰু।
অঁ।
তাকে এনেই তুমি গোৱা মানে কি বুজা? গোৱা বুলি ক'লে?
গোৱা মানে, ভাৰতৰ যিটো পশ্চিম উপকূল সেই উপকূলত অৱস্থিত এখন মানে সৰু ৰাজ্- জ্য মানে আৰু জনপ্ৰিয় অতি গোৱখন। নাইনটিন এইটটি ছেভেন চনত মানে গোৱাক মানে পূৰ্ণ ৰাজ্যৰ মানে মৰ্য্যাদা টো লাভ কৰিছিল আৰু, আৰু ইয়াৰ ৰাজধানী পানাজী হয়।
পানাজী ন?
উম।
এ গোৱা ক'ত অৱস্থিত একজেক্টলি?
গোৱা মানে সেইটো যিটো আমাৰ পশ্চিমে তো গোৱা মানে ধৰা পশ্চিমে মানে আৰৱ সাগৰ আছে। উত্তৰে মহাৰাষ্ট্ৰ আছে আৰু যিটো দক্ষিণ পূব চাইড আছে, সেইটো চাইডে মানে কৰ্ণাটক আছে আৰু। মানে ধৰা একশ কিলোমিটাৰ মান দীঘল মানে উপকূলৰ মানে গোৱাখন বিশাল। বিখ্যাত আৰু বোলে।
অঁ অ আচ্ছা আচ্ছা, আৰু এনেই গোৱাৰ ইতিহাসৰ বিষয়ে তুমি কিবা জানানে?
গোৱাৰ বিষয়ে মানে ধৰা গোৱাখন মানে ধৰা চাৰিশ পঞ্চাশ বছৰ মানে পৰ্তুগী শাসনৰ অধীনত আছিল আৰু। আৰু নাইনটিন চিক্স টি ওৱান চনত মানে ভাৰতীয় যিটো সেনা আছে, সেই সেনাই মানে গোৱাখনক মুক্ত কৰে আৰু। পৰ্টুগীজৰ পৰা আৰু মানে ভাৰতৰ অংশ হৈ যায় আৰু তেতিয়াৰ পৰা। আৰু এই ইতিহাসৰ যিটো প্ৰভাৱ মানে এতিয়া মানে স্থাপত্য সাহিত্য সংস্কৃতি এইবিলাক মানে দেখা যায় আৰু।
আচ্ছা আচ্ছা, অ আৰু তো তোমাৰ এনে গোৱাৰ তোমাৰ শৈকতবোৰ এনেই কিয় বিখ্যাত?
মানে ধৰা পৰিষ্কাৰ বালি আছে তাতে বহুত, তাত নীলা সাগৰ সূৰ্যাস্ত হওঁক, নাৰিকলৰ গছবিলাক হওঁক। জলক্ৰিয়া হওক, সুন্দৰ পৰিৱেশ, এইবিলাকৰ মানে গোৱাৰ যিটো শৈকত আছে, সেইটো সেইটো বিখ্যাত আৰু মানে।
অঁ আচ্ছা আচ্ছা, সেনেকুৱা ন।
উম।
আৰু এনেই তোমাৰ গোৱাৰ জনপ্ৰিয় তোমাৰ শৈকতবোৰৰ কি কি নো? জনপ্ৰিয় যিটো শৈকতবিলাক আছে।
অঁ সেইবিলাকৰ ধৰা বাগা বীচ আছে। আঞ্জুনা বিজচ আছে।
অঁ বহুত ফেমাছ বহুত ফেমাছ বাগা বিজছ খন বহুত ফেমাছ তাৰে পিছত।
অঁ।
ত কালান গুটে বীজচ আছে, কেন্দলিমিন বীজচ আছে আ জুনা বিচ আছে। বাগাতৰ বীজচ আছে পেললম বীজচ আছে কলভা বীজচ আছে। মৰজিম বীজছ এইবিলাক মানে বহুত জনপ্ৰিয় আৰু।
হয় হয় আৰু এনেই বাগা বীজছৰ কথায়ো এনেই কোৱাচোন এনে বিশেষ কেত্ৰতো কি মানে বহুত শুনিছোঁ মানে বাগা বিজছৰ কথা।
অঁ বাগাবীজছ মানে চবতকে গৱাৰ মানুহতচে বেছি জনপ্ৰিয় মানে। আৰু ইয়াত ধৰা পেৰ পেৰা চেলিং হওঁক, জেডকী হওঁক। তাৰপিছত বানানা বট, বানানা বট ৰাইট, বিজছ কেফেন আৰু তাৰে যিটো নাইট পাৰ্টিটো মানে অতি ফেমাছ আৰু।
হয় হয় মানে মেইন চাগে মানে বাগা বীজছতে যায় ন গোৱা বুলি কলে।
অঁ অ।
উম, ‌ আৰু তোমাৰ কালাংগুটি বীজ বুলি এখনো আছে নেকি।
অ কালং বিজ মানে ইয়াক কুইন অফ কুইন অফ বিজ বুলি কয় আৰু মানে। আৰু ধৰা ই ধৰক পৰিয়াল হওঁক, বন্ধু হওঁক, বিদেশী পৰ্যটক এইবিলাকৰ মাজত মানে বহুত ফেমাছ হয় আৰু।
অ অ। আৰু লগতে তোমাৰ এনেকুৱা বিজছো বহুত আছে আৰু এখন তোমাৰ বিজৰ নাম শুনিছিলোঁ তোমাৰ এইটো পাডলেম বীজ বুলি কয় নেকি? সেইখন কেনেকুৱা এনে?
ইমান ধৰা এইখনতো দক্ষিণ গোৱা চাইডে আছে তাৰমানে আৰু পৰিষ্কাৰ হয় বি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা হয় মান হওক, ডলফিন ৱচিং হওক, কা কিং এইবিলাকৰ কাৰণে মানে এইখন ফেমাছ আৰু মানে।
অ তাতে মানে ডলফিন দেখা যায় ন সেইখিনিৰ পৰা? ইয়াৰ এনে তোমাৰ গোৱাত ৱাটাৰ স্পৰ্টছ কি কি আছে?
তাতে স্কুবা ড্ৰাইভিং আছে, তাৰপিছত উ পাৰা চলিং আছে, স্ন' লেকিং আছে, জেচ্কি আছে, চাৰ্ফিং আছে, কায়াকিং আছে, স্পীড বট ৰাইড আছে, বানানা বট ৰাইড আছে, ফ্লাই বৰ্ডিং এইবিলাক মানে ৱাটাৰ স্পৰ্ট আছে বহুত আছে আৰু।
মানে ল'ৰা মানুহৰ কাৰণে মজা আৰু।
অ বহুত বহুত আছে।
আৰু তোমাৰ গোৱাৰ নাইট লাইফটোতো বহুত ভাল বুলি শুনিছোঁ বহুত বিখ্যাত বোলে।
অ।
কিহৰ কাৰণে বা?
মানে তাতে ধৰা যিটো সংগীত হওঁক, বিচ্চ পাৰ্টি হওঁক, লাইভ বেণ্ড থাকে ডেন্স ক্লাব হওঁক, নাইট মাৰ্কেট আহ সাংস্কৃতিক অনুষ্ঠান হওঁক, সাগৰৰ কাষত যিটো ৰাতিৰ পৰিৱেশ এইবিলাকৰ কাৰণে মানে গোৱাৰ নাইট লেড মানে বহুত ফেমাছ আৰু।
আৰু তোমাৰ নাইট মাৰ্কেটৰ বিষয়েতো কিবা অলপ কোৱাচোন এনে তাতে তোমাৰ।
অ তাতে মানে ধৰা যিটো অঞ্জুনা ফ্লিয়া মাৰ্কেট আছে আৰু যিটো চেটাৰডে নাইট মাৰ্কেট সেই মাৰ্কেটত মানে হস্তশিল্প, কাপোৰ হওক, গহনা, স্থানীয় খাদ্য হওঁক, সংগীত হওক আৰু সাংস্কৃতিক অনুষ্ঠান এইবিলাক উপভোগ কৰিব পাৰি আৰু।
আচ্ছা তাৰ এনে খাদ্যবোৰ কেনেকুৱা গোৱাৰ বিখ্যাত খাদ্যবিলাক কি কি মানে?
গোৱাতো তুমি বহুত চি ফুড পাবা তাৰে ভিতৰত ধৰা কৰ্ণ ফিচ কাৰী আছে, চৰ পটেল আছে, বেবী বেবীকনা আছে, ফেনী আছে, ত বিভিন্ন ধৰণৰ কি কয় চি ফুড পাবা।
অ চি ফুডৰ কাৰণ বহুত ফেমাচ নেকি?
অ বহুত ফেমাচ বহুত ফেমাচ।
উম আৰু তেনে গোৱাৰ সংস্কৃতিটো কেনেকুৱা ন?
গোৱা সংস্কৃতিৰ মানে এইটো মানে সেই আৰু ভাৰতীয় আৰু যিটো পৰ্টুগিজ আছে সেই পৰটুগিজ এই দেউতাৰে মানে সংস্কৃতিৰে তাৰমানে সংমিশ্ৰণ আৰু।
এত তুমি গীৰ্জা দেখা পাবা‌ মন দেখা পাবা, সংগীত দেখা বা নৃত্য, উৎসৱ এইবিলাক মানে আৰু।
আচ্ছা আচ্ছা। এনেই তোমাৰ তাৰে গোৱাৰ মুখ্য উৎসৱটো কি এনে?
তাতে তোমাৰ খ্ৰীষ্টমাছ, নিউ ইয়োৰ হওক তাৰপিছত গোৱা কাৰ্নিভেল, চিগম ফেষ্টিভেল, চাউথ যাওঁ ফেচ বেল বিলাক মানে বেছি ফেমাচ আৰু
আচ্ছা, আচ্ছা আৰু তোমাৰ এটা আছে ন' কিবা। ইউনিস্কো বুলি সেইটো ৱৰ্ল্ড হেৰিটেজ চাইট আছে সেইটোতো তাতে কিবা বহুত বিখ্যাত বোলে গোৱাৰ?
অ' গোৱাতো আছে, গোৱাও পাইছোঁ, মানে ইউনিস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, তাতে মানে ধৰা যিটো অল্ড গোৱাৰ যিটো ব-ঐতিহাসিক গীৰ্জা আছে, তাৰপিছত ধৰা সেনেকা ধৰা বেছি এ, বেচিচিলিকা, বম-বম যিছুজ সেইটো। চি কেথেড্ৰিয়েল এইবিলাক মানে ৱৰ্ল্ড হেৰিটেজ চাইট, হিচাপে স্বীকৃতি পাইছে আৰু।
আচ্ছা, আচ্ছা আৰু লগতে তোমাৰতো গোৱাৰ যিটো অৰ্থনীতিত মানে, মানে পৰ্যটনৰ ভূমিকা আছেনে নাই? সেইটো তোমাৰ এনে কেনেকুৱা তোমাৰ মতে?
আছে চাবা যে, পৰ্যটনে মানে হৈছে গোৱাৰ মানে এটা অৰ্থনীতিৰ মূল ভিত্তি আৰু মানে। লাখ, লাখ পৰ্যটকে মানে আহে, আহি কিনে হোটেল ধৰা ৰেষ্টুৰেণ্ট পৰিবহন, হস্তশিল্প, জলক্ৰিয়া। স্থানীয় ব্যৱসায়, এইবিলাক মানে সমৃদ্ধি কৰে আৰু।
অ', আৰু এনেই গোৱাৰ সন্মুখতো তোমাৰ সমস্যাও আছে দিয়াচোন কিছুমান।
আছে, আছে ধৰা তাতে পৰ্যটন বহুত আহে, তাৰপিছত উপকূলটো ক্ষয় যায়, তাত যান জঁটৰ সমস্যা হ'ব বহুত। পৰ্যটন বহুত আহিলে তিয়া যান জঁটৰ সমস্যাটো বহুত হৈ যাব। শব্দ প্ৰদূষণ হ'ব, বা পৰিবেশৰ ওপৰত বহুত প্ৰভাৱ পৰিব, প্লাষ্টিক প্ৰদূষণ এইবিলাক মানে বহুত সমস্যা আছে।
তাকে, তাকে, আৰু এনেই আমি এনেই গোৱাৰ পৰা আমি এনে শিক্ষা কিবা পাব লাভ কৰিব পাৰোঁনে?
পাৰোঁ বাৰু ছাৰ ধৰা পৰ্যটন আৰু যিটো পৰিবেশ সংৰক্ষণ সেই, সেই দুটা মানে আমি একেলগে আগুৱাই নিব লাগিব। বা পৰিষ্কাৰ হওঁক, স্থানীয় সংস্কৃতিৰ সন্মান। দায়িত্বশীল পৰ্যটন, এইবিলাক মানে বহুত প্ৰয়োজন আৰু মানে।
হয়, হয়। ঠিকে আছে, এনেইতো গোৱাটো যাবতো বহুত মন আছে। গোৱা জেগাটো। ধৰা কেইজনমান আমি ল'ৰা গ্ৰুপ, মিলি গ্ৰুপ হৈ পেলাই। ছয়, পাঁচজন মানকে ধুনীয়া লাগিব কিন্তু ন?
উম, গ্ৰুপত গ'লে অলপ কমত হৈ যায় আৰু এতিয়া।
খৰচাটো তোমাৰ কমত হ'ল, এনজয়ো কৰিলোঁ ভালকে, তিনি, চাৰিদিন থাকাকে
উম, উম।
সেইটোৱে এনেকুৱা টাইমত এই ঘৰত থাকাতকে বৰষুণ বতৰত থাকাতকে এনেকুৱা বাহিৰত ক'ৰবাত যোৱাই ভাল।
সেইটোয়ে অ', আৰু গোৱাত বেছি খৰচো নাযায় তোমাৰ পাঁচ, ছয় হেজ তৰ মানত ধুনীয়া কৰি ঘূৰি, আহিব‌ পাৰি। উম, ইমান খৰচ নাই।
সহজতে হয়, অ', যাব পাৰি এনে।